অ শুনিছা
অ কোৱা
কি কি কৰি আছা
এ তোমাৰ ভাত বহাই দিছো চব্জি বনাবলৈ ওলাইছো
কি বনাবা
এয়া কোমোৰা দালি যে কোমোৰা দালি আলু কঠাল গুটি কি আকৌ তোমাৰ চয়াবিন সেই তাকে জোল চব্জি বনাম বুলি হেৰি কৰি লৈছো যোগাৰ কৰি লৈছো জ্বলা চলা দিব নোৱাৰো আৰু অ পাইছো
আছা ফোলাটো কমছিলে নহয় ইমান গৰম নৰ্মেল থয় মানুহে
অ
কি গৰম পৰিছে
উম কি কৰি আছা
এনেই বাহিৰতে খোজকাঢ়িয়ে আছো গৰম চাহ খালো
উম
এতিয়া এইয়া গৰমত এয়া তোমাৰ দৈ দৈ দি বনোৱা বস্তুহে খাব লাগিব
অ সঁচা কথাটো আক
উম
গৰমত পেটটো ধুনীয়া ঠাণ্ডা হৈ থাকিব তেতিয়া
উম মাংস চাংস খালেও যে দৈ দি বনাব খাব লাগে
অ দৈ দি খালে মানে তাৰ হেৰিটো কাটি দিব ন গৰমত অ বনাও বনাও বনাও
আৰু দৈ দি মাংস আৰু নহলে বাঁহ গাজ দি পেলাই দি পেলাই যে বনাই
অ অ বাহ গছ দি
যি ভাল লাগে
উম বা বাহ গাজ দি মানে বাহ গাজ খাব মন বৰ গৈ আছে ঘৰৰ পৰা সেইদিনা আনিব পাহৰিলো আনিব লাগিব এবাৰ কলে
মোৰটো নাই মোৰ তাত নাই বাৰু ইয়াত কিন্তু মানে আগতে খাইছো আৰু
আনিলে দিম ৰবা
অ দিয়াত বাঁহ গাজৰ আচাৰ বনাব জানা
বাঁহৰ গাজৰ অ জানো
অ নাজানোঁ কেনেকে বনোৱা কেনেকে বনোৱা
হেৰি কৰি লবা প প্ৰথম প্ৰথম তোমাৰ বাঁহৰ গাজটো ধুনীয়াকে ওপৰৰ খিনিটো ৰুকি ল'ব লাগে হুং হুং থকা খিনি হয়নে তাৰপছত সেই হুংহুং থকা খিনি ৰু লৈ তুমি এইয়া ৰুকনি যে আমি যে চ চালাদ যে বনাও ৰুকনিখন যে সৰু অ অ অ সেইখনত ধুনীয়াকে মিহিকে ৰুকি লবা প্ৰথমে তাৰপিছত কি লৈ পেলে তোমাৰ ধুনীয়াকৈ চেপি বোলে হেৰি কৰি ধুনীয়াকে অলপ তোমাৰ হালধি আৰু নিমখ সানি পেলাই ধুনীয়াকে অকমান বহল পাত্ৰ এটাত মেলি দিবা
উম
বেছি মেলিব নালাগে একে গা পানীটোহে যাতে শুকাই তেনেকেহে মেলিব লাগে হা
অ অ
তাৰপিছত সেই তেনেকৈ মেলি পেলাই তুমি হেৰি কৰিবা যে সম্পূৰ্ণ এটা ৰ'দ পাব নালাগে খালি গা তাপটোহে মৰিব লাগে
উম
তাৰ পিছত সেনেকে ৰুকি পেলাই হালধি নিমখ সানি গা পানীটো যেতিয়া মৰিব তেতিয়া তুমি হেৰি কৰিবা কেৰাহিত ধুনীয়াকে তেল দি
উম
তাতে পাঁচফোৰণ মিঠি গুটি কালাজিৰা তাতে তুমি বগা সৰিয়হতো অকনমান হেৰি খুন্দি লব পাৰা মিক্সিত
অঁ।
বগা সৰিয়হ, কালাজিৰা, পাঁচফোৰণ, জিৰা গুটি টি সেইকেইটা ধুনীয়াকে তুমি কেৰাহীটোত তেল দি পেলায় সেইকেইটা বঢ়িয়াকে ফ্ৰাই কৰি ল'বা প্ৰথমে। তাৰ পিছত ভাজি ল'ব লাগিব অঁ' একেলগে দিবা গোটেইখিনি মিঠি গুটি, কালা জিৰা চ'ব একেলগে আৰু জিৰা গুটি তাৰপিছত গাছ টেঙাখিনি অকণমান তাতে দি মানে কি তেলখিনিতে সেই মিক্স যিখিনি তুমি মছলা দিলা মিক্স মছলা।
উম।
সেইখিনি তুমি মানে হেৰি খিনি এ যিখিনি শুকাই গা পানী মাৰি থৈছে খিনি দি দিবা।
উম।
গাছ টেঙা খিনি অকনমান শুকাব, অকমান লগ খুৱাব লাগিব তেল দুটা গা ভিতৰত সোমোৱাকৈ। তাৰপিছত তেনেকে কৰি তাৰপিছত এই বগা সৰিয়হ যে খুন্দি যে থৈ দিছিলে আৰু যিটো তেজটো যে আছিল। সেইটো সেই গাচ টেঙাখিনি ভাজি থাকোতেই দি দিব লাগিব। তাৰপিছত সেই গা এ সেইখিনি দি পেলাই ধুনীয়াকে অকন সময় লৰাই পেলাই তুমি অকণ সময় নমাই বেলে ধুনীয়াকে ঠাণ্ডা হোৱা পাছত টেমাত ভৰাবা আৰু হৈ গ'ল।
অঁ' আৰু ৰদ ৰ'দত দি থাকিলে হ'ল।
অঁ' ৰ'দত দি থাকিব লাগিব তেল দি দি, তুমি যদি ভাবা অকণমান জ্বলা খাওঁ বুলি তেনেহ'লে অলপ মিক্স ৰেড চিলিটো মাৰিব পাৰিবা।
অ'।
উমঁ' সেইটোয়ে আৰু গাছ টেঙা আচাৰ, কিন্তু খাবলৈ ভাল, বনাই চাবাচোন মই আনিম। ঘৰৰ পৰা সিদিখন তুতাতাৰিকে অহাৰ কাৰণে আনিব নোৱাৰিলো।
অহ' ঘৰত কিনা নে কি ঘৰত আছে?
নহয় ঘৰতে আছে নহয় আমাৰ বাঁহৰ বাগানে আছে।
অঁ' ভালেই দিয়া তেনেহ'লে।
উমঁ' সেইদিনাখন আহাই ৰাতি হ'ল আৰু সেইটো কাৰণে আনিব নাপালো, আনিম। দিম দিয়া, এটামান বনাবাচোন আচাৰকে।
উম, উম। উম, কৰিছা নহয় তেনেকে কৰিব লাগিব। খাব লাগে আৰু তোমাৰ মাংস-চাংসটো গাজ টেঙা দি খালে ভাল লাগে।
অঁ' ভাল লাগে আকৌ। মই মাংস লগত গাজ টেঙাদি খাই পোৱা নাই, মাছটো খাই পাইছো।
অহ' মাংসত দি খাই চাবা চোন।
মাংসটো কেনেকে বন বনাম আকৌ গাজ
মাংস তোমাৰ এইয়া যেতিয়া তুমি মাংস ভাজি কৰি থাকিবা ভাজি কৰি থাকোতে প্ৰথম ভাজোতে তেতিয়া দিলেও হয় বোলে বা নাই মাজৰ সময়কণত দিলে বেছি ভাল হয়। তেতিয়া টেষ্টটো বেছি থাকে।
অঁ।
পানী দিয়া আগমূহুৰ্তত ধৰা দিলা নহয় দি লৈ পেলাই তাৰ পাছতে তুমি পানী অকণ দি উতলাবা। মানে লাষ্টৰ আগত আৰু হৈছেহি আৰু ধৰা ছেভেন্টি পাৰ্চেণ্ট হোৱাৰ পিছত। তেনেকে দিলে ফ্লেভাৰটো পুৰা ওলাই আৰু কিছুমানে তোমাৰ যেতিয়া ভাজি থাকে তেতিয়াও দিয়ে। আৰু তেনেকে দিবলৈ হ'লে তোমাৰ ডাঙৰ ডাঙৰকে হৈ থাকিলো অকণ খুন্দনাত খুন্দি দিব লাগে আৰু যদি সেইটো বোলে নাই সৰু সৰু টুকুৰাই হৈ আছে, তুমি তেতিয়া এনেই দিব পাৰা দুচামোচ দি দিলা আৰু।
অঁ' টেঙা হৈ যাবগে আৰু।
অঁ' টেঙা মানে একোৱে অভাৰ টেঙাটো নহয় কিন্তু
এই অভাৰটেঙা হ'লে মাংস খিনি খাব বেয়া লাগিব নহয় নহয় নৰৱে ধুনীয়া এটা মানে অ এটা পৰিমাণৰ মানে সোৱাদটো উঠাকে দিব লাগে আৰু
উম উম তুমি এতিয়া নহয় প্ৰথমতে অকণমান দি চাবা তাৰপাছত পেষ্ট কৰি চাবা যে কম পালে আৰু অকণ দিবা নহ'লে ঠিকে আছে চবই নালাগে আৰু কিন্তু খাই ভাল লাগে টেঙা দি পেলাই
উম মাছৰ লগত খাই পাইছা নে গাছ টেঙা
উ মাছৰ মই নাই পোৱা
মাছৰ লগত বহুত ধুনীয়া লাগে খাই চাবাচোন আনিলে
মই মাংস লগ মই মাছতো তেনেকে নাখাও যে
অঔ সেই কাৰণে
সেইকাৰণে মাছৰ আপতটো নাই মানে
উম উম
কিন্তু মাংস তোমাৰ দৈ দিও বনাই খাও নাৰিকল দিও বনাই খাও। তোমাৰ মানে অ, নাৰিকল তুমি মিক্সিত পিছি দি দিবাচোন। পানী অকণৰ সতি মিক্সিত পিচি দি দিবা। তাৰপাছত চবা গ্ৰেভিটো কেনেকুৱা হয়।
উম। কি জানা আমি খাওঁ বুলি ক'লে যে চবটো বনাই আমি চবতটো বস্তু এটা এটা ৰেচিপি হয়।
উম, হয় আৰু যে দৈ যে সুদা দৈ তুমি মানে কি জানা আলু আলু-চালু যে আলু পিয়াজ-চিয়াজ দি পেলাই যদি অকমান ফ্ৰাই কৰা, ফ্ৰাই কৰি সেই গৰম-গৰম সেই তেলত ধৰা ফ্ৰাই কৰা পিছত পিয়াজ জলকীয়া-চলকীয়া দি পেলাই নহৰু-চহৰু দি পিছত যদি সেই দৈকন যদি তুমি ঘুটি পেলাই দি দিয়া, সেইটো এটা তোমাৰ দৈ তৰকাৰী হৈ যায় আৰু সেইটো তৰকাৰিৰ লগত যে গৰম ভাত কেইটামান লৈ যে খাবা আৰু ইমান ধুনীয়া লাগে মই খাও মাজে-মাজে।
উম।
আৰু নহ'লে বইল আলু চালু যে বইল আলু চালুত তোমাৰ সেই দৈ তেনেকে মচলা চচলা অকণ দি পেলাই ঢাকি তেনেকে খায়ও বহুত ধুনীয়া লাগে। সেইকেইটা ভাত তোমাৰ চেনি অকণমান দি দিব লাগে তেতিয়া মিঠা টেঙা এটা থাকে যে অ খাই ধুনীয়া লাগে তেনেকে
মানে কি আমি কিছুমান ৰেচিপি মানে ধুনীয়াকে নিজে বনাই বনাই খাওঁ বুলি ক'লে পাৰো হয় নে কিন্তু আমাৰ টাইমৰ সময়ৰ অভাৱৰ কাৰণে খোৱা নহয়
অ আৰু বিশেষকে মানে এই যিটো দৈ তৰকাৰী বুলি কৈছো এইটো তোমাৰ আমাৰ ঘৰৰ দৈটোত বোলে কি জানা বেছি পনীয়া পনীয়া হয়। অকণ ডাঠ হ'ব লাগে দৈটো কিনা দৈটোত বেছি ধুনীয়া হয়।
অ সেই কিনাৰ যিটো দৈ হেৰি সেইটো ভাল হ'ব।
উ সেইটোত বেছি ধুনীয়া হয় ক্ৰীম টাইপ দৈটো যে সেইটোত বেছি ভাল হয়।
উম আমাৰ এইটো দৈ আকৌ তলত পানীয়ে থাকে হয় ন ওপৰখিনিহে মাখন থাকে।
উম উম সেইটোৱে গাখীৰটো ভাল হলে বাৰু তেওঁ অক ওপৰৰখিনি দি পেলাই পানীখিনি নিদিয়াকে পাৰি
অ পাৰি কিন্তু যিহেতু কি যিটো কিনা দৈ সেইটো টো ধুনীয়াকে দাথ হৈ আহে
ডাত হৈ আহে সেইটো পানীটো কম থাকে উম সেইকণ দৈত মানে ধুনীয়া হয় নহলে মানে আমাৰ এই দৈটো দিয়াৰ লগে লগে গৰম হৈ গৰমত এইটো দি দিয়া যায়। গৰম কেৰাহীত দিয়াৰ লগে লগে তোমাৰ মানে পানী হৈ যায়, জুলিয়া হৈ যায় অঁ সেইটোয়ে। কিন্তু সেইটো তোমাৰ নহয়, সেইটো একদম ক্ৰীমৰ নিচিনা পুৰা গ্ৰেভি নিচি
অহঁ ধুনীয়া হৈ থাকিব।
উম।
গৰমত এইবিলাক বস্তু খাব লাগে, তেতিয়া মানে ক্ষতি নহয় দেহৰ ন। আমি এক্সুৱেল মি আমি এক্সুৱেল কি জানা যি পাওঁ তেনেকে খাই দিওঁ যে। সেইকাৰণে আমাৰ ক্ষতি হয়।
উম উম এইটো এয়া মাংসটো তোমাৰ দৈ দি যেতিয়া মেৰিনেট কৰি থোৱা যায় আধা ঘণ্টা এঘন্টাৰ কাৰণে সেইটো তুমি পিছত বনাই লোৱা পিছত টেষ্টটোও বেলেগ হয়। খাই পেলাইও তোমাৰ বেছি ভাল লাগিলে অপকাৰো নকৰে গৰমত ন। গৰমত তুমি এতিয়া বেছি মছলা চছলা খাব নোৱাৰি ন।
নোৱাৰি নোৱাৰি নোৱাৰি একে তাৰে হেৰি হৈ যাব আৰু গৰমত।
এনেই পেটটো আমাৰ ধৰা গৰমত গৰমে হৈ থাকে, তাত যদি মছলা পৰি যায় বেছি বেয়া হৈ যায়। উম, গতিকে মানে সেই তেনেকে দি পেলাই খাই পেলাই মানে ঠাণ্ডা পৰি থাকে, কাৰণ আমিতো মাছটো মাংসতো নহুমাও মাছ মাংসটো ত নোখোৱাকে থাকিব নোৱাৰো।
খাবই লাগিব গৰম হলেও।
গৰম হলেও খাব লাগে, গতিকে সেই তেনেকুৱা ট্ৰিক্স লগাই খাব লাগে তেতিয়া বেছি ভাল হয়।
সেইটোৱে সেইটোৱে, অঁ অঁ তেনেকে হলে তোমাৰ পেটৰ ক্ষতিয়ো নহয় দিয়া।
উম নহয় ক্ষতি মইতো মাংসত কাজু চাজু কা উম।
মানুহজনে কয় এই ঘৰত মাংস খালে আৰু মাংস খাই এয়া পেটৰ বেমাৰ।
সেয়া মাংস ৰেচিপি এটাই জানে যে অকল সেইকাৰণে তেনেকে কয়।
তাই জানে অকল আলু দি মছলা দি বনোৱাতোৱে জানে।
সেইটোৱে ভাৱে, মাংস মানে মচলা বুলি ভাবে। কিন্তু যে এতিয়া বইল মাংসওটো বনাব পাৰি কি ধুনীয়াকে। অঁ বইল চিকেনটো টেষ্ট আছে, কিন্তু বনাব জানাৰ লগত কথা। মাজতে জানা আমাৰ ইয়াৰ জ্বৰ হওতে উম ইয়াৰ জ্বৰ হওঁ তে তেতিয়া মানে ইমান ঠাণ্ডাত গৰম পৰা নাই। তাৰ পিছত জ্বৰ হৈ আছে জ্বৰ হৈ থাকিলে গা চা বিলাক অশান্তি লাগি থাকে ন, তাৰ লোকেল মুৰ্গী আনিছে পোৱালিত। এ আনি পেলাই মোক কৈছে লোকেল মুৰ্গী চুপ বনাই দিবানে মই বোলো হ'ব। তাৰপাছত তোমাৰ সেইখিনিয়ে তোমাৰ চুপ বনাই যে দিছো মই, সেইটোতো বইল চুপ, না না মচলা ইউজ কৰিছো না তেল ইউজ কৰিছো, নাম মা ত্ৰ তোমাৰ অকনমান তেল অকনমান দিছো খালি, কিমান ধুনীয়া হৈছে। এইটো সেয়া সেইটো সেই সেইখিনি তোমা সে ভাতৰ লগতো ধুনীয়াকে খাব পাৰিছে সি।
পাৰি পাৰি।
উম তোমা সেই টেষ্ট
ক্ষতি ক্ষতিও নকৰে ন।
এতিয়া বইল চিকেন বুলি কোৱাৰ লগে লগে যদি তোমা তুমি চিকেন মাংস খিনি দি পেলাই যদি পানী আহঁ অকণমান দিয়া খাইটো বেয়া লাগিবই।
মৰ্ণী ৱাৰ্ক আৰু খোৱা বনোৱা এটা চিষ্টেম আছে ন, তে যিটো চিষ্টেমত যেনেকৈ যেনেকৈ অংক অ হেৰি বোলা সূত্ৰটো কেনেকে কি কৰিব লাগে সেইটোৱে আও।
অঁ এতিয়া কৰ্ণফ্লাৰ অকণ যদি তাত দি দিয়া যায়, তোমাৰ গ্ৰেভি টো ধুনীয়া হয় তেতিয়া মানে চুপ টো ধুনীয়া। ডাঠ হৈ যায় যে তেতিয়া খাবলে ভাল লাগে। বহুতে নাজানে কনফ্লৰ নাপালে কি তোমাৰ পিঠা গুৰি় গুৰি যে পিঠাগুৰি যে পিঠাগুৰি দি দিব।
অঁ পিঠাগুড়ি ইউজ কৰে মই একেবাৰে নিদিওঁ দেই সেইটো। সেইকাৰণে বেয়া পাওঁ মই পিঠাগু়টো।
দি দিয়ে তেনেকুৱা দি দিয়ে তোমাৰ হেৰি কেনেকুৱা হৈ যায় ভাল নালাগে নহয়। এতিয়া কলফ্লৰটোও বেলেগ পিঠাগুড়িটোও বেলেগ।
পিঠা গুৰিটো বেলেগ পিঠা গুৰিটো গোটেইটো ডাঁঠ
ডাঠ কৰি দিব। গোটা গুটি হৈ থাকিব কন কনফ্লৰটো হ'ল মিহি গতিকে গ্ৰেভি টো ধুনীয় হয়। এতিয়ান মম চুপ টোত ত' কৰনফ্লৰে দিয়ে। উম
হয় আৰু
অঁ ভাত কি বনাই আছা ন।
বনাই আছো। তোমালোকৰ যোৱাই নাই চাগে ন সেইফালে
নাই নাই। এ বতাহ মাৰি আছে যে আগফালে বতাকে ৰখি আছো।
অঁ দিয়া নহ'লে বতালৈ থকা হতে ন।
উ উম। হ'ব দিয়া নহ'লে
অঁ অঁ দিয়া।